হেল্ল',
অহ, ' কোৱা, অ', শুনি পাই আছনে?
অ', শুনিছো।
অহ্
কি কৰিছা?
অ ', একেলগে সুধিছোঁ, হেৰি এইটো কি বুলি কয়, 'এনেই বহি আছিলো তুমি?
ময়ো এয়া, এনেই বহি আছো ইমান গৰম।
অ', তাকেই বাৰু, ইয়াতে বাৰু ইমান গৰম নাই।
ইয়াত বহুত গৰম দিনটো ৰ'দেই আৰু।
অ ', তাকেইেতো ৰ'দ দিলেতো আৰু অশান্তি লাগে, গা- চা বিলাকো ন, '
শান্তি লাগে আৰু গৰমত ওলাই যাবও মন,
অ', সেই ঘৰতে, ফেনৰ তলতে সোমাই থাকিব মন যায় আৰু।
বাকী ভাত -পানী খালা?
অহ, ' খালো-খালো। তুমি?
মই খোৱা নাই খাম আৰু আপ, আমাৰ দেৰি হয় ভাত বনোৱা।
অ অ আজি পিছে কি বনাইছা
আজি এয়া মাছ আছে তাকে ভাত বনাম আৰু মাছৰ জোল
ভাল লাগে এতিয়া গৰম দিনত
আহ
মাংসতকে মাছটোহে ভাল লাগে গৰম দিনত ন
চাহ বাকো হ এই ভিতৰত টিভি চাবলৈ হেল্ল'
আহ
তুমিতো খালা ভাত চাত
আহ মই ভাঁত খালো অ মাংস বনালো আজি
অ
তাৰপিছত হেৰি এইটো কি বুলি কয় পঢ়া শুনা কৰিছা
পঢ়া শুনা কৰি গৰমত দেখোন পঢ়িবলৈও মন নাযায়
সেইটোৱেতো কৰিব মনেই নাযায় ঠাণ্ডা দিন হলে আকৌ ঠাণ্ডা দিনত আকৌ শুবলৈ মানে কি হয় টোপনি সিজাই ব্লেংকেট বা লেফৰ তলত পঢ়ি পেলাই ভাল লাগে ন আৰু তেনেকেইটো টোপনি গুচি যোৱা হয় তাৰপিছত তুমি মন্দিৰলৈ যোৱানে হেল্ল'